হেল্ল'? অ', হেল্ল'? কি কৰি আছা?
এই এনে আছো, এনে আছো তুমি কি কৰি আছা?
মই আছো এনেই বহি। ভাত-ভাত পানী খালা? মই খালো, অ', খালো।
বাকী এনেই পঢ়া-শুনা?
অ', পঢ়া শুনা এতিয়া তোমাৰ বি এ কৰি আছিলো, তাৰপিছত আধাতে এৰি দিলো।
অ', অ', এৰি দিলা নেকি? মই বি এ এইবাৰ। তোমাৰ লাষ্ট ছেম।
লাষ্ট ছেম নেকি?
বাকী এনেই ক'তো ফুৰিব চুৰিব যোৱা নাই?
ফুৰিব-চুৰিব যাম বুলি ভাবিছো এতিয়া। হেই লগৰ কেইটাক কৈছো, সিহঁতে যদি কয় আৰু যাম বুলি তেতিয়া যাম মানে। তুমি গ'লা নেকি ফুৰিব?
যোৱা নাই।
যোৱা নাই?
সেই কাৰণে লগ কৰিছে যাম বুলি এনেকুৱা ফোনত
অ, ক'ত যাম বুলি ভাবিছা? হ, ক'ত?
আচ্ছা। ঠিকে আছে। এতিয়া তাত গৰম হৈ আছে নে তোমালোকৰ? হেল কিমান কিমান মমান আহিছে গৰম?
থাৰ্টি টু?
আচ্ছা। এতিয়া আৰু বহুত গৰম। তাকে ভাবিছো এয়া ফুব গল ঠান্দা জোতে ফুব য মানে গৰ জোত নাযাউ ফুৰিব।
গুৱাহাটী গ'লেতো মৰি যাব না গুৱাহাটীত
উম। যে ঘৰত খেতি বাতি কৰিছে নাই?
আমাৰ খেতি বাতি মানে এবাৰ গৰম দেখি আধি দি দিলে। আকৌ তোমালোকৰ খেতি বাতি? অ, ঘৰতে কৈৰিছ?
অ, ঘৰতে।
হা
অ।
কিবা
উম,
বিজনেচ কৰিম বুলি ভাবা নাই?
বিজনেছ এটা কৰি আছো সৰু সুৰা। হেল্ল'।
কৰি আছা নেকি?
অ, সৰু সুৰা বিজনেছ এটা কৰি আছো। হেল্ল'।
অ, কোৱা।
অ', তুমি শুনি পোৱা নাই আকৌ।
মই শুনি পাইছোঁ তুমিয়ে ক মানে কোৱা নাই বুলি ভালকৈ সেইটো কাৰণে।
আচ্ছা তোমাৰ মাতটো ভালকৈ অহা নাছিলে ন তাকেই
অ, এই নেটৱৰ্ক নাপাই যে মাজে মাজে।
অ', এনেকুৱাইাব সকাৰণে মাত্ৰ হ নাই ভকৈ তুমে কি বিজনেছ কৰিম বুলি ভাবিছা?
মই এনেকে মানে ব্ৰইলাৰ ফাৰ্ম এখন কলো বুলি ভাবিছো তাকে। মানে এই মাটি অলপ আছে যে তাতে বনাই থৈ দিয়া আছে ঘৰটো।
অ', অ।
তুমি কিহৰ বিজনেচ কৰিম বুলি ক'লা? কিহৰ কৰি আছো কল কাপোৰৰ মানে কেনেকে দিয়া কাপোৰ হাত
কাপোৰ মানে তোমাৰ হ'লচেল কিনি আনো তেজপুৰৰ পৰা।
উম।
তাৰপিছত ইয়াত মানে তোমাৰ চিংগলকৈ বেচছো আৰু এখন সৰু দোকান এখন আছে
অ
তোমাক কাপোৰ লিলে কণ্টেক্ট কৰিবা তোমাৰ ল'ৰা মানুহৰ আছে কোৰ বেছি ছোৱালী মানুহৰ মানে কাপোৰ নাৰাখো অকল ল'ৰা মানুহে ৰাখো
অ এ ল'ৰা মানুহে ৰাখা ভালো ছোৱালী মানুহ কামোৰহে দি আহিলে
অ
আৰু পিছে খবৰ খাতিবিলাক
খবৰ সাতি মোৰ ভালেই তোমাৰ
ভালেই ভালেই মোৰো। ময়ো সেই মানে ব্ৰইলাৰ ফাৰ্ম এখন খুলো বুলি ভাবিছোঁ লাহেকে আৰু। ব্ৰইলাৰ অলপ সোমাম এইকেইদিনতে ঠাণ্ডা ঠাণ্ডা পৰিলে।
হেল্ল'
উম।
উম, কোৱা।
তাকে ময়ো মানে এনেকৈ সৰু সুৰাকৈ এখন ব্ৰইলাৰ ফাৰ্ম খোলোঁ বুলি ভাবিছোঁ আৰু ঠাণ্ডা দিনত। অকণ ধৰ ঠাণ্ডা ঠাণ্ডা পৰিলে সোমাম আৰু লাহেকে।
অ', ঠিকে আছে কৰিলে হ'ল কিবা এটা।
উম। এনেকে লাহে লাহে আগবাঢ়ি থাকিব লাগিব আৰু।
উম। এনেকে লাহে লাহে আগবাঢ়ি থাকিবা আৰু।
উম, তোমাৰ এনে চলে নে দোকানখন?
কি কৈছা?
দোকানখন চলে নে নচলে কাপোৰৰ?
অ', দোকান এখন এতিয়া তোমাৰ গৰমত মানেতো সেই বিলাক বেছি হাফ পেণ্ট আৰু তোমাৰ এইটো স্পৰ্টিং বিলাকে এতিয়া চলি আছে দোকানত এতিয়া গৰম দিন যে বেছিভাগ সেয়াই চলি আছে।
উম, কিমানকে দিয়া এনে?
স্পৰ্টিং তোমাৰ হাফ স্পৰ্টিং টো যোনটো আহে। তোমাৰ ডেৰশৰ পৰা ষ্টাৰ্টিং হয়।
অ'।
বোলো হ'লচেলত আনো বাৰু ঠিককৈ আৰু অলপ তাতো অলপ মিলাব লাগিব। তাত মিলাই চিলাই দিওঁ আৰু।
অ'।
মানে অলপ কি বুলি কয় তোমাৰ হোলছেলত অলপ হেৰি কৰি আৰু ইয়াত ধুনীয়াকৈ বেছি দিও মোৰ দামত মিলাই।
অ', হ'লচেলত এনে কিমানকে আনা তোমালোকে?
তোমাৰ এটা এশকৈ।
এশকৈ ন তেতিয়া দোকানত সোমাই দিয়াৰ পিছত সেই দুশ দুশ ডেৰশমান হৈ যায় আৰু।
অ', তাৰ দোকান তোমাৰ পিছত সেইবাৰ মানে ত তোমাৰ ধৰা এতিয়া ভাড়া-ভাড়াটোতো লাগিব ন মোকো? পিনেব মিলাই পেলাই আনোতে আৰু অলপ হেৰি হৈ যায়। সেইকাৰনে, এইটো দামটো মিলাই পেলাই আৰু বিক্ৰী কৰি দিও।
উ, পাৰে তেনেকুৱা ভালেই তো তোমাৰ চলি আছে। যেতিয়া আৰু ভালেই।
অ', চলি আছে আৰু এতিয়া কৰি আছো আৰু।
উম, ময়ো সেই ব্ৰইলাৰ কেইটান সোমাম এইকেইদিন ঠাণ্ডা ঠাণ্ডা পৰিলে আৰু এতিয়া গৰ যে সেইটো কাৰণে নাই সোমোৱা মৰে বোলে গৰমত ব্ৰইলাৰ বহুত।
অ', এইটো হয়, গৰমত ব্ৰইলাৰবোৰ মৰে বাৰু
এই আমাৰ বৰ্তাজনে বৰ্তা বোলে হেৰি খুৰা এজনে খুলি থাকে যে, খোলা তাৰ আছে যে বইলাৰ ফ্রাম তাকে, মানে সুধিছিলোঁ সি কৈছে অকণ ঠাণ্ডা ঠাণ্ডা পৰিব দে তোলে এতিয়া নতুন তেতিয়া সোৱাবি ঠাণ্ডা, ঠাণ্ডা পৰিলে বুলি কৈছে
উ, ঠিকে আছে।
উম,
কিয় কৰিবা
এনেই ঘৰৰ খবৰ খাতি
ঘৰৰ খবৰ খাতি ভালেই, তোমাৰ?
উম, ভালে ভালে।
উ,
আৰু কোৱা?
অ', আৰু এতিয়া ফুৰিব যাবানে?
ফুৰিব যাম আমি পোন্ধৰ তাৰিখ মানে যাম শ্বিলং চাইডে যাম অৰুণাচল যাবলৈতো তোমাৰ সেই নিউজত শুনি আছোঁ, এনেকুৱা তেনেকুৱা বানপানী হৈছে বুলি গোটেই
আহ, অ', ভাবছো অ', অ', ঠিকে আছে।
কিবা অৰুণাচলত বোলে, অ', কনটেক্ট কৰিম দিয়া এবাৰ যাবা যদি, ক'বা মোকো
যাম, কণ্টেকট কৰিব অ', ওলাই পলাই ভাল লাগিব। মই, লগৰ কেইট মানে কৈছো, সিহঁতে কৈছে যদি কোনোবা যায়, ক'বা বুলি
হম,
মই কৈছো হ'ব দিয়া, আৰু ক'ম বুলি।
তাকে, মানে এটা দুটা গৈতো তেনেকে লাভ নাই না, তোমালোকৰ এতিয়া ধেৰ হ'লে ধৰ ৰুম এটা, ৰুম দুটা, তিনটা লৈও ধৰ থাকিব পাৰিম অকণমান কম দামৰ চামত এতিয়া
এটা, ৰুমতে তেতিয়া গোটেইখিনি থাকিব পাৰিম ন ল'ৰা মানুহে চলি যাব
লৰা মানুহ কিনো আৰু দহ বিশজন থাকিলে একো নাই। খালি মই কেলা বুলি কেলা নাই
চানদামান ল এই এনেকি ভাত খাৱ মাতিছিলে দেৰি হৈছে কেলা ভাত ভাত বাঢ়ি ডিপ্ল'মা ইয়াত কৰা তাৰে সুবিধা আৰু পিছে তোমালোকে, নে ক'ত প্লেন বনাইছা যাম বুলি।
এবাৰ ভাবিছো, দুৰলৈকে যাওঁ নেকি অকণমান গোৱা, ফালে যাম ভাবিছো।
গোৱা ফালে, পাৰা যাবলৈ গোৱা ফালে, এতিয়া ভালেইেতো তোমাৰ চুইমিং পুল চুইমিং পুল আছে অকণমান
অ', এই ভাবিছো গোৱা ফালে যাম। অ', এতিয়ো পইচা অকমান লাগিব। অ', তাতে কাপোৰৰ বিজনেছ চলি আছে যাব পাৰে ন ধুনীয়াকৈ।
পইচাৰ কাৰণে পদ্ধ পতিছোঁ।
কাপোৰৰ বিজনেচটো চলি আছে ন এতিয়া? একেবাৰে আৰু ক চলি যাব আৰু এতিয়া।
উম, কাপোৰৰ বিজনেচটো ভালে চলি আছে তোমাৰ তেতিয়াহ'লে ন?
অ', ভালেই চলি আছে মোৰ আৰু।
অ', উম। ময়ো তেনেকৈ ভাবিছোঁ এতিয়া ব্ৰইলাৰ নোসোমোৱালৈকে তেনেকুৱাই দোকান এখন খোলোঁ নেকি বুলি ভাবিছোঁ ময়। মানে এনেকুৱা ধৰ তোমাৰ ফাষ্টফুডৰ আৰু। ওচৰত নাই যে কাৰো তেনেকুৱা ধৰ ম'ম' চ'ম'বিলাকৰ অলপমান খোলোঁ বুলি ভাবিছোঁ।
আচ্ছা খুলি ল'বা এখন এনেকুৱা তটো খুলিলেও তোমাৰ ফাইদা আছে বহুত।
উম তাকে মানে ওচৰত নাইও যে তেনেকুৱা দোকান ইমানকে। তোতিয়া ধৰ ওচৰত পালে মানে মানুহবিলাক আহিবও।
অ'। অ' ফাষ্টফুড কি কি খাই ভাল পোৱা? ফাষ্টফুড কি কি খাই ভাল পোৱা?
কি ফাষ্টফুড?
অ', কি কি খাই ভাল পোৱা?
মই এনেই মমোে বেছিভাগ আৰু এই বেলেগ ইমান এটা ভাল নালাগে তোমাৰ। আমাৰ ইয়াত ধৰ নোখোৱা নোখোৱা বস্তুবিলাক আমাৰ প্ৰানে ময়ো বাহিৰত যাওঁতে শিকি আহছোঁ যে অলপমান থোপা এনেকুৱা হোটেলত আছিলোঁ যে।
অ'।
সেনেকুৱা থোপৰা বনোৱা আকৌ ম'ম' চাওমিন বনোৱাবিলাক অলপমান শিকিাইছোঁ যে।
হয়।
সেইটো কাৰণে সুলিম বুলি ভাবিছো। তাৰপিছত লাহেকৈ ব্ৰইলাৰ ফাৰ্মত ব্ৰইলাৰখিনি সোমাই দিম আৰু। তেতিয়া ধৰ তোমাৰ দুফেলেও চলি থাকিল।
অ'।
সন্ধিয়া সন্ধিয়া দোকানত থাকিলো আকৌ ৰাতি গৈ পেলাই ধৰ অলপমান ফাৰ্মত চাই দিলো আৰু।
উম, তুমি দোকান খুলিলে আমাক মাতিবা দিয়া আমি খাব যাম।
উম, হ'ব মাতিম দিয়া। মানে ৰুম এটা লৈছোয়ে ভাড়াত তোমাৰ খালি বস্তু খিনি আনিব লাগে। লে আৰু দিব লাগে সেয়ে পইচা কেইটামান ইনভেষ্ট কৰি আছোঁ তাতে।
কে আছে।
আকৌ লগৰ এটা গাহৰি ফাৰ্ম খুলিছে তাতো অলপমান দি দিছো পইচা সুধছিলো।
অ'।
তেনেকেই আছোঁ আৰু সি মানে গাহৰিয় বিক্ৰী কৰিম বুলি কৈছে যে এইকেইদিনতে।
অ'।
সেই তাৰে পইচাটো পালে মানে তেতিয়া দোকানত মই বস্তু খিনি সোমাম আৰু।
ঠিকে আছে।
আৰু তোমাৰ এনেই বেলেগ কৰিম বুলি ভাবা নাই আৰু এতিয়াও।
হুম।
বেলেগ ধৰ কিবা প্ৰাণ চাম খুলিম বুলি ভাবা নাই।
নহয় আগতে তোমাৰ গোৱাটো ফুৰি আহু তাৰ পিছত দেখা যাব কি কৰো আৰু।
অ'।
উম।
ফুৰিব যোৱাতটো আগতে আৰু ন? পইচা কেইটামান মিলাই। উম, অ' হ'ব দিয়া হ'ব দিয়া।
অ' দিয়া।